ভালে
অ', আছো ভালে, তুম
অ', অ'। বাকি ভাত চাত খালা, নাই এনে ব অ' মই ভাত খাই কিনে জাষ্ট বিচনাতে বহি আছোঁ।
ভাত খাই অলপ খোজ কাঢ়িব লাগে, কিয় বহি আছা?
এইটো খোজকাঢ়ি খোজকাঢ়ি কিনে বহি আছোঁ মই।
অ' হয় নেকি? মইও খালোঁ, এতিয়া মই আজি বিৰিয়ানী খাইছোঁ। ত' বহুত বেছি খাই লৈছোঁ মোৰ পেট একদম ওলাই গ'ল ত' মই খোজ কাঢ়ি আছোঁ, মই খোৱাৰ আগত খোজকাঢ়ি আছিলোঁ, খোৱাৰ পিছতো খোজ কাঢ়ি আছোঁ। খোজ কাঢ়িব লাগে। খানা খোৱাৰ এ, পিছতে অ'। উম, মানে কমচে কম বিছ ত্ৰিছ মিনিট তোমাক খোজ কাঢ়িব লাগে। তেতিয়া তোমাৰ পেটত যি খাই যায় সেইবোৰ ভালকে ডাইজেষ্ট হয় তোমাৰ মানে কি কয় আৰু চুগাৰটো তোমাৰ নাবাঢ়ে তেতিয়া। লেভেলত থাকে চুগাৰ এইবোৰ সেই মই মানে সেনে দেখিছোঁ ডক্টৰে কৈ আছ ছিলে মই ভিডিঅ'ত দেখিছোঁ যে খানা খোৱাৰ পিছত তোমাক খোজ কাঢ়িব লাগে তাৰপিছত পানী খাব নালাগে, যেতিয়া তুমি খানা খাবা তাৰ আধা ঘন্টা বা এক ঘন্টাৰ পিছতহে পানী খাব লাগে। মইতো সৰুৰ পৰা এনেকুৱা কৰিছোঁ যে মই খানা খোৱাৰ পিছত যে এক গিলাচ মান পানী খাই দিম। কিন্তু যেতিয়াৰ পৰা মই গম পাইছোঁ যে পানী খাব নালাগে খানা খোৱাৰ পিছত, মই পানী খোৱাটো বন্ধ কৰিছোঁ। তুমিও খোৱা নেকি? পানী?
তুমিও খোৱা?
খাওঁ, ভাত, নাই নাই ভাত খোৱাৰ আগত আধা ঘন্টা আগত খাই দিওঁ তাৰপিছত মই এক ঘণ্টা পিছত পানী খাওঁ। মাজত নাখাওঁ। কিবা ইমাৰ
অ' ঠিক
ভাত খাওঁ, ভাত খাওঁতে কিবা আটকি গ'ল গলত তেনেহ'লে এইটো বেলেগ কথা, তেনে, এনে এনে মৰা
অ' ঠিকে আছে দেখোন এতিয়া।
বাকী আৰু?
বাকী বাকী আৰু কি, বাকী মানে ইয়াতে এতিয়া অম্বুবাচী মেলা আজি শেষ হ'ব। এইটো ইমান জাম এইটো কাৰণে। বাপৰে বাপ, খোজ কাঢ়িব পৰা নাই। মতলব তুমি বিশ্বাস নকৰিবা গল্লুকৰ পৰা নাৰ্চাৰী আহোঁতে মোৰ থাৰ্টি ফাইভ মিনিট গৈছে। গৰুলুকৰ পৰা নাৰ্চাৰী। থাৰ্টি ফাইভ মিনিট গৈছে। তুমি ভাবিব পাৰা কিমান জাম, ইমান জাম।
অ' হেইটোয়ে। আৰু সেইবিলাকতো চব কামাখ্যা, মা কামাখ্যা মন্দিৰত আহিছে বা ৰাস্তাত ঘুৰিব আহিছে, কি কৰিব আছে ৰাস্তা জাম কৰিব আহিছে নেকি?
ৰাস্তা যাম মানে কি? ইমান ইমান মানুহ আছে ন' সি ই ইমান মানুহ ওপৰত যায়, ইমান মানুহ তলত আহে ত' এইবিলাকত ট্ৰাফিকটো কণ্ট্ৰল' কৰিব নোৱাৰে মানে, ইমান‌মানুহ হৈ যায়। এইটো কাৰণে মানে দিগদাৰি হয়, মানে
অঁ, এই সেইটো যে মেলাত যে ওপৰত যে যায়, তলৰ পৰা পাহাৰত উঠি যে ওপৰত যায় তাতে শুনিছিলোঁ যে গাৱ ধো গা ধোৱে যায় ওপৰত, গা ধোব লাগে ন? পানীত
নাই, নাই এনেই এনেই একো নাই বাৰু, তুমি সেটোতো গাটো তুমি সদায় ধোব পাৰা। বহুত কেইটা মললব কিবা মান্যতা থাকে ন' কি বোলঝ অঁ মই যাই কিনে তাত এই গা ধোম, এইবিলাকে যাই কিনে গা ধোৱে এনে নহয় কি তুমি বোলে যাই কিনে গা ধোলে এটো এনেকে নহয়, কোনোবা মনত মান্নত মান্যতা ৰাখে সেই সময়ত কামাখ্যাত যাই কিনে মই গা ধোঁ এইবিলাকে ধোৱে য়া
সেইটোৱে, অঁ। কি আছে এতিয়াতো কালিৰ পৰা চাগে যাম চাম ব নাহ হেৰি হ'ব খালী হৈ যাব, আগৰ নিচিনা হৈ যাব গুৱাহাটী। উম।
অঁ কালি পৰা না, কালিৰ পৰা নহ পৰসি পৰা হ'ব, কালিতো মানুহ বিলাক পান এইটো পানী লৈ কিনে তলত আহিব ন', আজিতো খুলিব ন' ৰাতি, ৰাতি এটা বজাত খুলিব। খুলি খোলাৰ পিছত এহেঁতে টচত তলত আহিব। কালিটো জাম থাকিব, কালিৰ পিছত যাম
সেইটোয়ে, ঠিকে আছে মই এইকেইদিন মই ভাবিছিলোঁ যে ত্ৰিশ তাৰিখৰ মই টিকেট চাই আছিলোঁ কলকাতাৰ টিকেটে পোৱা নাই, একদম টিকেটে পোৱা নাই। তাৰপিছত ভাবিছোঁ যে কিয় ইমান কিয় এনেকে হৈ আছে, টিকেট কিয় নাই? তাৰ পিছত মনত পৰিছে যে অ' অম্বুবাচী এতিয়া চলি আছে। তেতিয়াতো চ'বেটো খালী হ'ব ন' এতিয়া গুৱাহাটীটো খালী হ'ব চবে যাব য'ত ৰ পৰা আহিছে তাতে, ত' মানে সেই
এইটো টাইমত টিকেট বুক এইটো টাইমত কলকাতা কলকাতাৰ কাৰণে, বিহাৰৰ কাৰণে, উত্তৰ প্ৰদেশৰ কাৰণে, ৰাজ স্থানৰ কাৰণে, ছত্তিশগড়ৰ কাৰণে। একো ট্ৰেইন নোপোৱা। দেল্লীৰ কাৰণে পাব পৰা, বাক বাকী ৰাজ্যৰ কাৰণে এতিয়া ট্ৰেইন একদম
পোৰা ফুল ট্ৰেইন চলি আছে এইটো।
অ'ও তাকেইতো মই ভাবিছিলো কৰ'বাত ঘূৰি আহোঁ। কিন্তু এতিয়াতো টিকেতে পোৱা নাই, আৰু তাৰ পিছত জানা? টিকেট পালেও কি হ'ব? টিকেটতটো মানুহ বিলাকতো এনে সোমাই যায় পূৰা ভৰ্তি কৰি দিয়ে, টিকেট নাথাকিলেও সোমাই যায় শ্ৰেনত। এইবোৰ সময়তটো এনেকুৱাই হয় ন। মানুহ
অ' এতিয়াই
লৈ লৈ থলে এনে উঠি উঠি আহিছে গাড়ীত। বেলেগৰ চিটত বহি বহি আহিছে।
অ' এইটো হৈ যায় কেতিয়াবা।
এইটোৱে। ত' সেইবোৰে ভাল নালাগে ন, সেনেকুৱা হ'লেতো। আৰু নিজৰ সেইটো চেফটিয়োটো নহয় ন, এনেকুৱা জেগাত। যদি ইমান মানুহ আছে ছোৱালী মানুহ। অ'!
অ'।
সেইটোৱে। তাৰ পিছত তুমি মই ভাবিছো ক'ৰবাত যাওঁ নেকি। ত' তুমি ক'ত ঘূৰিছা, তুমি লক্ষ্ণৌৰ ক'ত ক'ব পাৰিবানে লক্ষ্ণৌত কি কি আছে?
লক্ষ্ণৌ লক্ষ্ণৌ তোমাৰ লক্ষ্ণৌটো মানে তুমি জানাই লক্ষ্ণৌ নবাবী চেহেৰ হয়।
এইটো তাতে গ'লে তুমি অলপ তুমি দেখিব পাৰিবা। কি আ' হেৰিটেজ কেনেকে আছিলে মোগল হেৰিটেজটো কেনেকে আছিলে এইটো বহুত ভালকে চবে কয় ন দেল্লীত আছে। মোগল হেৰিটেজটো কিন্তু দেল্লী দেল্লীৰ পৰা বহুত ভাল তুমি লক্ষ্ণৌত পাবা। মোগল হেৰিটেজটো কেনেকে মানে তাৰে কথাবিলাক কেনেকে কয় তাতে। যেনেকে কথা ক'ব পুৰা ৰিছপেক্ট ফুলি কথা কয় মানুহবিলাক। মেহেল বিলাক বহুত মেহেল বিলাক আছে তাতে। আ খোৱা অ' এইটো কথা পাতোতে তুমি গম পাই যাবা, কিয় ইহঁতে কেনেকে কথা পাতে।
সেইটো কাৰণে অ' সেইটোৰ কাৰণে উৰ্দুটো তাৰ পৰাই ওলাইছে ন লক্ষ্ণৌত। উৰ্দু। অ' এইটো কাৰণে তাতে মতলব হেৰিটেজ অ'। উৰ্দু ভাষাটো লক্ষ্ণৌৰ পৰাই ষ্টাৰ্ট কৰিছে ত' এইটো
আৰু লক্ষ্ণৌতো বিৰিয়ানীও বহুত ভাল পায়, লক্ষ্ণৌ বিৰিয়ানী।
লক্ষ্ণৌ অ' ল' অ' লক্ষ্ণৌ। বিৰিয়ানী নন ভেজ। কিমান ভাল ভাল বস্তু আছে, বহুত ভাল ভাল বনায় তাতে। ভেজো বহুত ভালকে বনাই, ভেজ বিলাকো তুমি বহুত অ' ভেজো তুমি বহুত ভালকে পাবা ন'ন ভেজো তুমি অ' তাতে ঘূৰিবৰ কাৰণে বহুত জাগা আছে, পাৰ্ক ব আজিকালিতো এ এতিয়াতো বহুত কেইটা তিতাতো নতুন নতুন পাৰ্কেও খুলি গৈছে, বহুত ডাঙৰ ডাঙৰ পাৰ্ক খুলিছে। বাকী, এনেকে এনে তুমি তাতে হেৰিটেজ বিলাক চাব কাৰণে যাব পাৰা। ভাল লাগে লক্ষ্ণৌ।
সেইটো মই যোৱা নাই কেতিয়াও, মই এতিয়া ভাবিছো যে চব জেগাত অলপ ফুৰোঁ, এতিয়াতো হৈ গ'ল এতিয়া বয়স ন ঘুৰ ঘূৰা-ফুৰাৰ। পিছতটো আৰু বুঢ়া হৈ গলে ধৰ নোৱাৰিম আৰু যাব ইমান। ত' এতিয়া ভাবিছো, ছব জোগাত ঘূৰি লও লাহে, লাহেকে।
অ', নাই, যাব পাৰা, যাব পাৰা, লক্ষ্ণৌ যাব পাৰা, লক্ষ্ণৌ বহুত ভাল জাগা।
অ'।
জাগাটো বহুত ভাল পোৱা। অ', গৰমৰ, গৰমৰ টাইমত নাযাবা, গৰমত বহুত গৰম থাকে, অলমষ্ট ফিফটি ডিগ্ৰী। গুচি যায় আৰু গৰমত, ত' অকমান ঠা অ'। বহুত গৰম, বহুত গৰম, লক্ষ্ণৌত বহুত গৰম, তোমাৰ এইটোৱে ভাল হ'ব কি, তুমি ঠাণ্ডা ঠাণ্ডাৰ, ঠাণ্ডা টাইমত যেনেকে, নৱেম্বৰৰত এইটো টাইমত গ'লে তুমি ভাল পাবা।
অ', অ'। ত' মইতো তাতে, এনেও মাহেল বা পাৰ্ক আৰু পুৰণা যে, হেৰি মোগলৰ সময়ত যি, যি, বনাইছে সেইবোৰে চাব যাম। কিন্তু, এতিয়া মই ভালকেটো মই গম পোৱা নাই, তাতে কি কি আছে, এইটো আৰু খানাৰ কাৰণে। খানাটোতো মই, আৰু লক্ষ্ণৌ, লক্ষ
তাতে পতৌদি, এইটো আছে তোমাৰ মেহেল। টো আছে, পাতৌদি মানে অ', পতৌদি মানে এইটো তোমাৰ ছেল্ফ চেইফ আলি খানটো চিনি পাইছা ন, ছেইফ আলি খানক চিনি পাইছা, চেইফ আলী খানৰ এই বৰ ডাঙৰ এৰিয়া মানে, আছে এইটো আছে মানে এইটো এখেতৰ মানে ফেমেলিৰ হয়, এইটো। বাংলো বুলি কয়, এইটো বহুত ডাঙৰ এৰিয়া, খান্দানী হয়টো বহুত ডাঙৰ এৰিয়া হয়। অ', এইটো বহুত ভাল, এইটো চাব পাৰা, এই
ডাঙৰলৈকে অ', সেইটো যদি যদি দিয়ে চাবৰ কাৰণে, তেতিয়াহে।
অ', মানে এনে টুৰিষ্টৰ কাৰণে খোলে এইটো, বেছি টাইমৰ কাৰণে নিদিয়ে, বাত দিয়ে।
অ', তাতে তাৰপিছত মই দোকানত মানে, মোৰ বহুত কাপোৰ-চাপোৰ কিনা, কিনিব আছে, তাতে মই লক্ষ্ণৌ, চিকেন কাৰি, কুৰ্তি সেইটোতো বহুত ফেমাচ হয় ন।
কাপোৰ বোৰ, কাপোৰ বহুত ভাল পাবা তুমি তাতে, ভাল, ভাল কাপোৰ তাতে পাবা।
হেৰিয়ে মোক একদম মোক আইটম যে, অথেন্টিক থাকে ন, চিকেন কাৰী কুুৰ্তা সেইটো লাগে মোক। সেইটো ইয়াতে, অনলাইন এইবোৰ বিচাৰিলে ইমান নাপায়। তাতে যায় কিনিব লাগিব। মইতো বহুত কিনি লৈ আহিম, মোকতো এটা ভাবিছো এটা ঘাংৰা চলি বনাম, সেইটো লেহেংগা বনাম হেৰি দি, চিকেন কাৰি কাপোৰ দি, তাতে পুৰা চিকেনৰ চিকেন কাৰী যে চুতাৰ কাম থাকিব। সেইটো আৰু অলপ হেৰি এইবোৰ ষ্টন, এইবিলাক থাকিব, চিমকি থাকিব, সেইটো দি মই ভাবিছো এটা বনাম। নিজে তাতে দৰ্জিটো বহুত ভাল, ভাল দৰ্জি আছে, ইয়াতেটো ইমান নাই। তাতে কাপোৰ লম, মিটাৰৰ কাপোৰ কিনিম তাৰ পিছত দি দিম বনাব কাৰণে আৰু কেইটামান কুৰ্তাও বনাব দি দিম চিলাবৰ কাৰণে তাৰ পৰা- কাপোৰ কিনি মিটাৰৰ পৰা কাপোৰ লম, অঁ'। ভাবিছোঁ এসপ্তাহ কাৰণে যাম, অঁ'। ঘূৰি ফুৰি লম তাতে মোৰ অ' হেৰি থাকে- মোৰ দাদাহঁত থাকে, মোৰ হেৰি থাকে আইতা থাকে ত'- তাতে মই সিহঁতৰ ঘৰত ৰখিম। আৰু সিহঁতৰ লগতে ওলাই যাম। তাৰ পিছত যি খোৱা লোৱা কৰিম বাহিৰত আৰু ঘূৰি ফুৰি। তাৰ পিছত কাপোৰ কিনিম আৰু তাত তাৰ পৰা চিলাই লৈ আহিম। সেইকাৰণে, দিয়া ঠিক আছে মই চাওঁ টিকেট। টিকেট চাওঁ, অহ'-অহ' ঠিক আছে দিয়া। অঁ' ৰাখোঁ।